কেমত
ফাইনেলি ন
অহ মই সোৱাইছো আজি নালাগিব মই এনেই বহি আছো বহি আছিলো এনেই
কিয় কাৰণে
শু মানে নহয় মই টিউচনৰ পৰা আহি পেলাই শুম ভাবিছিলো
মানে এইটো আঠটাৰ পৰা টিউচন আছে
নহয় নহয় মোৰ টিউশচন আছিলে চাৰে ছটালৈকে
হম
তাৰপিছত আহি পেলাই মানে অলপমান ৰেষ্ট লৈ আকৌ ৰাতিকে
ও আচ্ছা এই এতিয়াৰ পৰা ইমান কষ্ট কৰিছা নে মই দেখোন এমাহ মান আগতহে
উপায় নাই এইবাৰ নম্বৰ
তেনেকুৱা লাগিবা আৰু ন
উম
খোৱা বোৱা কৰিলা নে নাই?
খোৱা বোৱাতো কৰা নাই একেবাৰে ৰাতি খাম আৰু
সন্ধিয়া নোখোৱাকে থাকিব পাৰা মই যে নোৱাৰো দেই।
কালি ৰাতি মেগি খালো, নেখালো আৰু একো
উম ঘৰত বাকী চবৰে ভাল
ভালে ভালে হেৰি শুনা না এতিয়া এ এ মিনিমাম দ কি মেক্সিমাম দ মিনি মিনিমাম দহ মিনিট ন
হম
অহ
মিচা কথা হৈ থাকে এপ টোত কথা খিনি মেনশন কৰিব নালাগে আৰু
অ হয় হয় হয়
হম
হ'বনে
আৰু কিহৰ তোমাৰ কি চাবজেক্ট গোটেই কেইটাৰে লৈছা?
গোটেইকেইটাৰে লোৱা নাই মই ছাইন্স আছে মেথছ আৰু ইংলিছ।
উম মই ঠিকে ভাবিছিলোঁ এইকেইটাই লবা বুলি।
উম
তাৰ পিছত নেক্সট কি ল'ম ভাবিছা।
নেক্স কি লম মানে?
মানে তোমাৰ আফ্টাৰ টেন।
টেনটোতো টেনৰ পিছত আৰ্টছেই ল'ম চাগে লোৱাত।
উম তাত নপঢ়িবা দেই।
তাই তাত নপঢ়ো বাৰু।
সেইটো আৰু একদম মানে উ মনৰ পৰা খোৱাইছা তাত নব পঢ়িবা বোলে আৰু
তাৰ পা নপঢ়ো।
ক'লৈ যায় ফুৰিব যাবা নে নাই ক'বালৈ?
জুলাইত এইবাৰ জানো ক'ত যাওঁ, পোন্ধৰ দিনহে বন্ধ স্কুল।
অ সেইটো কথা এইটো কি কয় তুমি যে এবাৰ যে কাশ্মীৰ যে গৈছিলা যে।
অঁ।
তোমাৰ মানে মই ফটোত দেখিছিলো আৰু। তাত মানে তক মানে। কেনেকুৱা কেইদিনত ট্ৰিপছ? তাৰ মানে কেনেকা খৰচা-পাতি হ'ল?
অ', ট্ৰিপ তেনেক আমি লৈছিলো, তেনেকে এশপ সপ্তাহ- দুসপ্তাহ মানৰে আৰু। তাৰ পিছত চব আগতে ঠিকেই, কৰা আছিলে। কে এনেকে যাম, ক'ত যাম অনলাইনতে কৰিছিলো চব। তাৰ পিছত। ইয় ইয়াত। বা ফ্লাইটত গৈ ইয়াত, অ', ফ্লাইটত গ'লো গহপুৰত যে ফ্লাইট আছে, তাত গৈ পেলাই আৰু ট্ৰেই অলপ কিমান, ক'বালৈ গৈ পেলাই আৰু ট্ৰেইনৰ পৰা গৈছো আৰু অকমান টাইম।
উম। ফ্লাইটৰ পৰা, মানে ইয়াৰ পৰা গহপুৰৰ পৰা ফ্লাইটৰটো ক'ত লেন কৰিলা?
গৈছিলো, পাহৰি থাকিলো, মই ঠিক মনত নাই। তাৰপিছত আধা দূৰ ট্ৰেইন লৈছো, অলপমান দূৰ। ট্ৰেইন লৈছো তাৰপিচত গৈ পেলাই বহুত ধুনীয়া দে জেগা খিনি একদম বাপৰে, বহুত মোৰ ফেভৰেট একদম।
কাশ্মীৰ আৰু কিয়নো ধুনীয়া নহ'ব, সেই মানে মই মানে যাম বুলি ভাবিছ ত' মানে সেইটো কাৰণে তোমাক সুধি ল'লোঁ তুমি গৈছা যিহেতু জানিবা। কথাৰে
অ', ভাল-ভাল বহুত ভাল, ফটো-চটো ধুনীয়া আহে।
উম ভাল মানে ধুনীয়া জাগা, আমি ৰিল-চিল তো দেখ
আৰু নহয় হেৰি জানা অ ঠাণ্ডা-বৰফৰ টাইমত যোৱাত কে ন এইটো টাইমত গ'লে বেছি ভাল লাগে, পুৰা গ্ৰীণ হৈ থাকে ন জেগা খিনি। সেইকাৰ এনেই ঠাণ্ডাত ইমান গৈ পেলাই ইমানটা মানে হেৰি নাপায় আৰু।
উম, তাৰ পিছত এইটো কি কয় তোমালোকে যে টেইনৰ পৰা যে নামা পিছত, ট্ৰেইনৰ পৰা নামা পিছ কাৰ লৈছা ন।
অ'-অ' কাৰ লৈ বহুত দূৰ যাব লাগে তো কাৰ ল'
অ', মানে এনেই যাওঁ তে তোমাৰ মানে তাত কাশ্মীৰ পাওঁতে গৈ ইয়াপা কাশ্মীৰ পাওঁতে গৈ তোমাৰ কিমান সময় লাগিছিল গৈ। মানে কিমান দিন লাগিছিলে। চৰি, দুদিন লাগিছে ন, তাপা এই অহা যোৱাতে দুদিন গুচিহে যায় ।
অ' থকা ফুৰা আৰু মানে হে সেই হয়।
তাৰপা তই ফেমিলিৰ লগত গৈছিলি ন।
অ' মই আমাৰ মা, মোৰ মা গৈছিলে আৰু ইফালে মাহীহঁতো গৈছিলে আৰু।
উম, নহয় চা আকৌ তোমাৰ এনে তোমাৰ মে এষ্টিমেট তোমাৰ খৰচা পাতি কিমান মান হ'লগৈ।
খৰচা পাতিতো মই নেজানিম এ কিমানকে। তথাপিও হৈছে চাগে, তেনেকাই আৰু এক লাখ চাগে নাজানো।
উম, তেনেকাই যাবা আৰু ছাগে
তাত চেৰি- চেৰি বহুত ভাল পাই চেৰী বাটপথত কিনিবলৈ পাই মজা লাগে।
এইটো লেণ্ড অফ চেৰি আৰু। অ' তোমাৰ তাত ধুনীয়া-ধুনীয়া ফটো, নাই এপেলৰ তোমাৰ বেলেগ আছে, এপেলৰ চেৰ গাওঁ।
অঁ
এ অৰুণাচলৰ এইফালে ছেৰগাঁওহে আছে, এনে ভাবি আছো এতিয়া ন প্লেন কৰি আছো, ক'ত কি- কি যোৱা হয় কি-কি নহয় ।
উম এইবাৰ যাব লাগিব কৰবাত। এক্সাম মোৰ কি নাইনৰ নে এবাৰৰ?
এই বাৰ এতিয়া
অ এইবাৰৰতো ঠিকেই গৈছে চাওচোন ৰেংক পালেহে গম পাম আৰু ঠিক হৈছে নে নাই যোৱা।
উম আছে নহয় আকৌ ৰেংক হলডা কিছুমান আকৌ।
এই নামাৰ দুটা টুইন দুটা যে সেই দুটাই বেলেগ নাই এনেকা ।
খোপনি মাৰি লয় নহয় নুঠেও ।
হাঃহাঃহা।
বাকী আকৌ তোৰ কালি চাগে স্কুল আছে ন?
কাইলৈ স্কুল আছে, কাইলৈ স্কুল নাযাম চাগে অ তোমাৰ টুৱেলভ দিছা ন এইবাৰ
টুৱেলভ অ পাছ আউট।
অ মানে কেনেকা হল?
ভালেই হৈছে আৰু।
অ তোমাক দেখিছিলো চবে কৈছে ধুনীয়া ধুনীয়া বুলি কৈছিলে তোমাক।
ধুনীয়া ধুনীয়া বুলি?
অ তুমি আহোতে যে তুমি আহিছিলা মই দেখিছিলো।
অ মই দেখা নাই ।
অ কৈছিলে ধুনীয়া লাগিছে সেই বাজনীক চা চা এনেকে কৈছিলে।
হুম। মই গমেই নাপালো মানে বহুত মানে অচিনাকি পোৱালি আহিলে।
অ গমপাইছো গমপাইছো তেতিয়াতো মোকো তুমি ভালকে চিনি নোপোৱা?
তেনেকা হোৱা নাই আৰু জানো আৰু চিনি পাওঁ আৰু এনেকা আছে বুলি আৰু এইজনী নামৰ ছোৱালী এজনী আৰু তেনেকে মাতা চাতা নহয় আৰু মানে এনেই কথাবোৰ ত সেইবোৰতো গম পাই থকাই হয় আৰু ইটোপা সিটোপা এনেকে মাতবোল নাছিলে আৰু তাৰপা ন মই তোমাৰ যেতিয়া গৈছিলো তেতিয়াও তোমাৰ এই ইলেভেনৰ নতু নতুন নতুন পোৱালীবোৰ দেখিছো না। তেতিয়া মই মানে ভাৱিছো অ ইহঁত কিয় শাৰী পিন্ধিছে মানে গমেই নাপাও ফ্ৰেচাৰ্চ বুলি ইমান বেয়াকে পাতিছে ফ্ৰেচাৰ্চটো।
তথাপিওতো মানে তাচ-চাচ বিলাক ভালেই দিছে আগৰ বাৰতকে।
তাচ চাচ দিছে নিকি? আমাৰ আমাৰ আমাতো নিদিলে।
নিদিলে সেইটোৱেটো গম পাওঁ মই সিহঁতক পুৰা টাচ দিছে আকৌ মিচ এন্দ কি মিচেছ হেৰি দিছে কি ফে-ফে-ফ্ৰেছাৰ্ছ দিছে।
উ হু কিনো একেদেতা হৈচে‌ ফ্ৰেচাচডাল হ'ল কোৱাচোন?
নাই -নাই পাগলকেইটা লৈছে এডমিশ্যন।
সেইটো আৰু এ তাততেনো নোহোৱা হ'ব যে যি গতি হৈ গৈছে যেনেকুৱা হৈ গৈছে তাতনো কোনে এডমিশন ল'বগৈ মই যে বহুত শান্তি পাইছো আৰু মই যে তাপা ওলালো।
ক'তপঢ়িম বুলি ভাবিছা তুমি?
এতিয়া মই দৰঙত এডমিছন ললো।
অ আচ্ছা দৰং ন' উ দৰঙত মোৰ দৰঙত মোৰ চিনাকি বহুত আছে। ছিলে দাদা মানে আমাৰ ফেমিলিঅ
উম সেয়া ৰুম - চোম সেইবোৰ কিবা কিবি বিচাৰি আছো থাকিবলে।
উম বাকী তুমি ফুৰিবলৈ যোৱা নাই ক'তো এক্জাম চেকজামৰ পিছত?
এক্জাম চেচ হোৱাৰ পিছত এ কবালৈ গৈছিলো পাহৰিলো অ কবলৈ গৈছিলো সৰু সুৰা কাৰণে ইমান দূৰলৈ যোৱা নাই। অ ভাইটিৰো স্কুল হৈ আছে যে তাকে যাব নোৱাৰো তাৰপিছ কৈ মিছ কেনেকৈ আকৌ বেমাৰ বেমাৰতে গ'ল মানে বহাগৰ পিছত, বিহুৰ পিছত। তোমাৰ মাৰ বেমাৰত বেমাৰ বেমাৰকে গ'ল এই মোৰ ৰিজাল্ট দিয়ালৈকে আমাৰ মানে ৰিজাল্ট দিয়া লেকে মাৰ বেমাৰে হৈ আছে। তাৰ পিছত ৰিজাল্ট দিয়া দুদিনমান ঠিক হ'ল আকৌ বেমাৰ আৰ ডায়ৰিয়া মানে তোমাৰ সদায় সেই বছৰটোত সেইকণ টাইমত হ'বই তাৰ পিছত আকৌ একজামে আহি গ'ল, অ এতিয়া ভাল পাইছে আৰু চেলাইন লৈ লৈয়ে থাকিলে
অ
সদায় হয় তেনেকে হ'লে আকৌ যাব নোৱাৰি ন ভাবিছে জুলাইতো ক'বা নে কবাত যাব লাগিবই
ৰখি আছো গুৱাহাটীকে যাম আৰু এইবাৰ আৰু গুৱা মানে গুৱাহাটীত মাহীহঁতৰ ঘৰ থাকিলেও মানে ফুৰিবলৈ যোৱা নহয় ঘৰলেহে যোৱা হয়
তেটেংক ৰম দালো যি তাত মই এতিয়া ভাবি আছো মই এই তেজপুৰত থাকিলে কেনেকে থাকিমগৈ বুলি ভড়া হ'লে মইতো ইনভাৰ্টাৰটো কিনিবলৈ ফটকেতো ইমান পইচা পাই নাযামগৈ পাছত কিমান কিবা কি বস্তু কিনিব লাগিব ইনভাৰটাৰ লাহেকে কিনিব লাগিব সেই কাৰনে ভাবি আছে কি হয় মানে এইবোৰ পাতাই মানে মোৰ লাইফত কি হ'ব মই একোৱে নাজানো এতিয়া মানে ক'ত থাকো কি কৰো নকৰো এতিয়া তোমাৰ পটকে তোমাৰ পি জি চিজি টো সেইবোৰ মানে ভালকে ভাবি ল'ব লাগিব ন বস্তুটো
অ', পিজিত বহুত হেৰি আছে।
উম তোমাৰ চিংগল ৰুমৰ এইট থাউজেড হয় এইবাৰ কমাইছে চেভেন থাউজে কৰি
অ' মাই গত চিং
তাত ডাঙৰ কে ঘৰ‌ এটা কে
অ' এমাহত ডাঙৰ ঘৰতে পাই যাবা আৰু তুমি আমাৰ এই আগৰ ভাড়া ঘৰ ডাঙৰ আছিলে এমাহত
এইট থাউজে ছেভেন থাউজে বুলি এইটো মেক্স এতিয়া এটা ডাবল টো চিক থােউজে এতিয়া সেইটো লগৰ বোৰে পোৱা নাই যে লগৰ পালে তোমাৰ কি হয় ধ্স থাউজে ৰুম এটা ললো থ্ৰ থাউজেন থ্ৰ থাউজেন দুজনীয়ে লৈছো থাউজেন থ্ৰ দুজনী লৈ লো। ত বাকী খোৱা বোৱা এয়া ছিকস থাউেনত কি আমাৰ মান ফাইভ থাউেনত দুজন দুজনীক আৰামচে চলি যাব।
উ অ' পাৰি।
দুজনী হ'লে মানো কিনো খোৱা হ'ব আমিতো ইমান একো নাখামো।
স পিজিত পিজিত থাকিলেও পিজিত মানুহ দিব আৰু খাবলৈ পিজিত যদি থাকা তুমি।
অ' সেইটো দিব তাৰ মানে কিন্তু সেইটো খৰচাটো বেছি হৈ কেনেকুৱা খাবলৈ দিয়ে কি আৰু তোমাৰ পঢ়া শনিত ভালকে খাবলৈ দিয়াতটো সেইটোতো মানে লাগে না।
অ' গম পাইছোঁ এই যদি তোমাৰ লগৰ চগৰ আতে একেলগে ম আগতে মানে দুদ দুশপ দু এমাহ মান তুমি যদি কলেজ গৈলো তেতিয়া পাইও যাব পাৰা তোমাৰ লগ।
অ' সেইটোয়ে ভাবি আছো মানে কোনোবা কোনোবাই পাইছে মই ইহঁতক কৈছো। তহঁতে ঘৰত সুধি পেলাই জনাবি কছ মানে মিলাব লাগিব এইটো ন নহ'লে আগতে কিমান ৰুম বোৰ বুক কৰি তেতিয়া তোমাৰ ৰুম নোহোৱাই হৈছে। হ এতিয়ালৈ তাৰপিছত ভাবো যদি সিহ নিমিলে আৰু উপায় নাই আৰু পিজিতে মই এক দুইমাহ মান থাকি দিম তাৰপিছত তোমাৰ লগৰ মন যাব তাৰপিছ ৰুমলৈ তোমাৰ চেঞ্জ কৰি দিব লাগিব। মানে ঘৰ আছে মামা ঘৰ ত ততে আছে। কিন্তু মামা ঘৰ কি তট হৈ যাব বহুত।
অ' আৰু অ' কলেজৰ পৰা ইমান দূৰত হলেও দিগদাৰ হব ন।
অ' কেং কেং আই থাকিব আইতাই কিয় ইমান দেৰি হল কিবা মই এনেই আইতাৰ লগত আকৌ কাজিয়া লাগিব তাৰ পিছত বুজিও নাপায় মানুহজনীয়ে।
হু হু হু আইতাবিলাক আৰু চবৰে কি ।
মোক কৈঁ তই ঘৰতে থাকিবি দে পিছত মই নাথাকো ঘৰত হ'ল বোলে এনেকে কৈছো। এ নুবুজিবা মামিও কৈছে মানে সিহঁ দেখোন আকৌ ফটকে কাজিয়া চাই যা কৰিব কি ঠিক মানে। মানে বুজি নাপায় যে কথাটো বুজালেও নুবুজে আক উপায় নাই আৰু সেতে কেনে কৈছোঁ কাল আজি ফোন কৰিছোঁ সেইটো কাৰণে চাওঁ আকৌ এতিয়া তোমাক এতিয়া কওঁতে মোৰ মত পৰিছে সিহঁতক ফোন কৰি পেলাই সুধিব লাগিব।
তোমা এনেই কেতিয়ালৈ মানে যোৱাৰ হেৰি আছে তালৈ। এতিয়ালৈ মানে তেজ
মই তোমাৰ এই জুলাই চাগে তোমাৰ থাৰ্টি মানত যাম আৰু। গছ এক তাৰিখৰ পৰা তোমাৰ ক্লাছ' হ'ব না। জুলাই থাৰ্টি ফিফ । কৰি দিম তাৰপিছত তোমাৰ ঘৰতে থাকিমগৈ তাৰপিছত মামাহঁতৰ ঘৰতে থাকিম তাৰপিছত থাৰ্টি ফাৰ্ষ্ট বা এক তাৰিখে আৰু তোমাৰ ৰুমত সোমাম আৰু।
আচ্ছা আচ্ছা।
ফিফটিটো লাহে লাহেকে কৰিব লাগিব ন বস্তু চস্তু নিব লাগিব সৰু সৰু সুৰাকে।
অ তাত আহ
উম ঠিকে আছে তুমিয়ে কাটি দিয়াচোন ।